হেল্ল', অ', এ আছো আৰু। আছো আছো আছো এ বৰ্তমান ঘৰতে আছোঁ। অলপ ব্যস্ত আছো অলপ ব্য
কেনেকুৱা কি কাম কৰি আছা।
অলপ চাফাই কাম কৰি আছো।
বা চাফাই কামো কৰা চাফাই কামো কৰা পাপাহ-
হা- হা। এই অলপ
অ', মাই গত জিমত যোৱাৰ পৰা নেকি বডী হৈ গল নেকি
বদি নহয় মানে বডি বনাবা যোৱা নাই মানে ভাগত পেতটো কমাৰ কাৰণে গছো নহ'লে ইমান একো কৰিব
জিম বুলি নহয় যিকোনো এক্সে ছাজই এটা কৰিলে ন বডিটোত এই জোন খিনি তৰ শক্তি হেৰি হয় কিনে ভাল খিনি ভাল হেৰিখিনি ভালে থাকে মানে কাম কৰিব পাৰি অ, কামো কৰিব পাৰি খাব পাৰি ভাল উম মানে এনাৰ্জি এনাৰ্জি এনাৰ্জি ভাৱ হৈ থাকে নহয় আগত এনে আগতে এনকা জিম চিম নাথাকিলে ত শুই থাকিলে শুইয়ে থাকিব মন যায়
এই আগতে মানে বিশ্বাস কৰ যদি মই একো কামে কৰিব নোৱাৰো ইমান এলাহ লাগে এতিয়া মানে এ জিমত এই তিনদিন চাদিন মৰাৰ পিছত মানে মোৰ অলপ মানে নিজক এনাজিটো আহা যেন লাগিছে শক্তিটো ত প্লাছ ভাগৰটো কমি গৈছে দে এ এতিয়া মানে কিছু কাম কৰি ঘৰ পিছফালে জংঘল
অ' হলেও বেছিকে মাৰি দিবা এই বন মাৰা ঔষধতটো অলপ মাৰিলে লাভ নাই বোলে বহুত মাৰিব লাগে।
নহয় কিন্তু হেই এক লিটাৰ পানীত দছ এমেল দিবা দিছে, দছ এমেল দি পেলায় গোটেই চিটি দি আগৰ গিলাচ চাফা কৰি এই কৰি আনি আছোঁ আৰু।
উম, মানে কি হয়, প্ৰথমতে নহয় জংঘল খিনি গোটেই খিনি চাফা কৰি লোৱা, চাফা কৰি লোৱাৰ পিছত বু এইটো ঔষধটো মাৰিবা।
উম, নহয়, নহয়, নহয় ডাইৰেক্ট মাৰি দিলোঁ সেই মৰি যায়, নিজে, নিজে শুকে
নহয় শুকাই যায়, কিন্তু তাৰ পিছত আৰু হয়, মোৰ ঘৰত কৰোঁ ন, ঘৰত কৰোঁ ন' তুমি যেতিয়া গো গোটেই খিনি কাটি দিবা। কাটাৰ পিছত যদি অলপ, অলপটো থাক যিখিনি পাৰা কাটিলা, তাৰ পিছত যদি মাৰি দিয়া নহয় তেতিয়া কম হয়। তেতিয়া নহয় মা সেনেকে কিন্তু সেই পাত, মানে ঔষধটো ন হয়য়ে তেতিয়া ওপৰত ঔষধটোৰ ওপৰত ওপৰতহে মাৰি দিছা। ত সেই থাকা ঘাট খিনিহে মৰি যায়। তোমাৰ মাটিত নালানা মাটিত নপৰে নহয়, বস্তুটো মাটিত পৰব লাগে তেতিয়াহে মাট ৰাতিৰ পৰা আৰু ঘাঁহ খিনি মানে হেৰি নহয়।
আৰু নহয় ন তেতিয়া?
উঠিব মানে ইমান ডাঙৰ ডাঙৰ নহয়, আৰু অলপ অলপ সৰু সৰু এনেকে গুণ গুণকে। সেনেকুৱা উঠিব সেনেকুৱা আমু ঘৰত সেইটো কৰো ন ঘৰত মানে একবাৰ
তাতে আৰু পানীত মিক্স কৰি লৈ চি ছিটি দিলো ছিটি দি পেলে
তেতিয়াতো মৰিয়ে যাব আমাৰ ঘৰত সেইটো কৰোতে মানে আৰু পিছত মানে তোমাৰ আৰু চেমে হৈ যায় সিমান সমানে হৈ যায়। ত' একবাৰ মই গোটেই খিনি চা তাৰ পিছত তাৰ পিছত মাৰি দিছো। হয় কিন্তু মানে সেইখিনি থাকিলেও কথা নাই সেনেকুৱা টাইপৰ হয় আৰু। বেছি হেৰি নহয়।
তাকেতো মই এ এনে মই দেখিছো তাৰ মানে আমাৰ ওচৰৰ মানুহ দিছে দি ৰাস্তাৰ বন বিলাকত। তে নিজে নিজে শুকে শুকে গৈছিল। একদম এই মানে নিচিনা শুকাই যোৱাৰ নিচিনা
শুকাই যায় শুকাই শুকাই গ'লে মানে কি হয় বেলেগ শুকাই গ'লে এই কাটব কাৰণে সহজ হয় ন টান হৈ নাথাকে ন। এনকে লৈ গলিয়ে চিঙা যাই। কিন্তু সেই মাটি ঔষধ খিনি মাটিত পৰিব লাগে মাটিত পৰিলেহে হেৰি হব। আৰু পিছত মানে নাগাজিব।
অ', এইবাৰ এইবাৰ চাওঁ বাৰু এইবাৰ চাই পেলাই নেক্সট বাৰ আৰু
নেক্সট বাৰ গোটেই হেৰি কৰি কিনে চাচি কিনে এটা কাম কৰি থ আধা অলপমান জাগাত চাচি কিনে চাবা। চাচি কিনে দি কিনে চাবা অলপ জাগাত থাকক সেনে অলপ জাগাত চাচি কিনে দি ছোৱা তাতে যদি হৈ যায় আৰ নহয় যদি বাকী খিনি কৰি দিবা তাৰপিছত।
আমাৰ তাকেইতো ন এইবাৰ মানে সেইটোয়ে কৰব লাগিব। অ', এইবাৰ মই তাকে কৰিব লাগে আজি ঘৰত কি বনাইছে মানে এতিয়ালৈ একো বনুৱাই নাই আজি মংগল
এতিয়ালৈকে আকৌ অ', ঘৰতটো নাখায় একো।
নাখায় নাখায় এ সেই খাই। এ মানে এনে তেল চেল খাই বাকী মাছ মাংস কণী নচলে ন। নিৰামিষ আজি, কালি কিবা বোলে যা কালি আনবা ছিলো যোৱাকালি বোলে সেই কিবা অমাৱস্যা নেকি গেছে।
অ', হ'লেও মই যোৱাকালি দিন টো নাখালো, ৰাতি খাই দিলোঁ।
অ', নাই আমাৰ নিৰামিষে চলছি আজি নিৰামিষ কালি চলব এনে অ', এনেই মাছ চাছ থাকে বাইদেউ কিন্তু সেইয়াই আৰু।
উম মইতো যোৱাকালি গোটেই দিনটো লঘ থাকলো লঘনে থাকি থাকি ৰাস্তাত কি কৰিলো ৰাতিৰ ভাত ৰাতি চিকেন পিজ্জা খাই দিলোঁ, দিনটো ল'ঘোনে দে দিনটো ভেজে খালোঁ, ৰা তি আৰু চিকেন পিজ্জা। চিকেন মাৰি দিলোঁ। মানে মই দিনটো মনত আছে আমাভস্যা বুলি পাহৰি গৈছিলো, তাৰপিছত আৰু খাই দিলোঁ আৰু হ'ব দে। মানে আৰু আজিও নাখাও ন সেইকাৰণে দুদিন দুদিন আৰু নখ অ', ঠাকবা নৰি ঐ
নৰি দুদিন তিনিদিন
এটা মানেঅ ', বুধ বাৰে খাওঁ, বিহস্থতি বাৰে আৰু নাই। শুকুৰবাৰে খাও শনিবাৰে আৰু নাই
এহ শনিবাৰে মোক মানে আকাশে কৈছিল এখন কাগজত লিখি দিছিল দিল্লীতে এ এই মানে লিখি দিলি এতিয়া বস্তুতো এই সেই হোৱা নাই কাগজ সেইখন বিচাৰি পোৱা নাই কিবা কিবি শনিবাৰে
খুব সুধবি আকৌ
এহ আৰু পইছা লাগিব দিলি
কি কৰবা দিছিল?
কিবা শনি মন্দিৰত কিবা কিবি দিবা দিছে কাগজখনত মই লিখি ৰাখিলো কাগজখন এতিয়া বিচাৰিয়ে পোৱা নাই।
মানে কেনেকুৱা টাইপৰ দিব দিছিল এই হেৰি কি কয় হেৰি
অ', আ কিবা কিবি দান কৰিব দিছে অলপ আ দান কৰিবা দিলে মই এতিয়া কি কি দান কৰিব দিছিল সেইটো পাহৰিলো না
সেই কাৰণে কাগজত লিখিব নালাগে ৰেকডিং কৰি ৰাখিব লাগে ৰেকডিং কৰি ৰা কিলে মনত থাকে না ময়ো মই মই দুই দুইবাৰো সেনেকে কাগজত লিখি কাগজ হেৰাই যায়। থাৰ্ড টাইমত সেইকাৰণে ৰেকৰ্ডিং কৰি থৈ দিছোঁ এতিয়া মানে পাহৰি যাও মাজে মাজে শুনি থাকো
অ তাৰপিছত আৰু মোক শনিবাৰে দিবা দিছি এতিয়া মই এক বছৰ গেছিলো গেলি এতিয়া এ মই বোলো দুইতাৰ এক বছৰ গেলি মই বোলো শনি মন্দিৰত সেই খিনি দি ময়ো আৰু শনিবাৰে নিৰামিষ খাওঁ। এতিয়া বস্তুখিনি এতিয়া মই আকৌ সুধিলে আকৌ পইচা লাগিব দিবা
লাগব, এতিয়া তিনিশ পঞ্চাশ।
তিনিশ পঞ্চশ জৰা বুলি ক'লে ডিকাউণ্ট দিব নেকি।
নাই তুমি এটা কাম কৰিবা তুমি ফোন কৰিবা তাক ফোন মানে মেচেজ দিবা তাক, মচেজ দি কবা যে কিবা এটা কৰিব দিছিল শনিবাৰে মোৰতো কাগজখন হেৰাল। এ এতিয়া কি কৰিম সেনে কবা সেনেকে কৈ তাক ফোন কৰিবা ফোন কৰি কিনে তাক সোধবো নহয়। এনে আহ কি কি। কিবা দিম নে সেনেকে সুধবি, কিমান দিম নহয় কিবা দিম নে সেনেকে সুধোতে সি যদি কৈ দিয়ে তেতিয়া দিব লাগ আৰু দিমে আৰু তেতিয়া। মইতো মাজে মাজে পাহৰি যাওঁ মই ফোন কৰি সুধো ন তেতিয়াতো মোক নিদিয়ে মানে দিব কাৰণে নকয়।
এ নেক্সট মাহত দৰমহা পালে সুধবা লাগব।
অ', মানে মোক দিব নোৱাৰো মই মাজতে মানে কি সেই, কিবা কিবি পূজা কৰিব দিছে। হ্যালো হে সেইটো কাৰণে মই যেতিয়া তাক ফোন কৰি। সুধো নহয় মাজে মাজে। তেতিয়া আৰু মানে হেৰি ন কাৰণ তেতিয়া চাই নিদিয়ে নহয়। কৈহে দিয়ে সেইকাৰণে একবাৰ সেইটো বস্তু তই সুধিছাবা ন তোৰ মতে কবি আৰু কিবা দিম নাই নাই নাই হায়ে তেতিয়া মই হেৰি সুধা নাই নহয় মই পুজাৰ কথে সধছো মই এইটো পুজা কৰিম নে নকৰিম কেনেকে কৰিম সেইটো কথা শুধছোঁ, তেতিয়া নাই লোৱা। সেইকাৰণে তই সুধি লবি মানে কেনেকে কি হেৰি কৰে। লাগ লাগিব নে নাই। প হেৰি পিছত এনেক কিমান দিম সেনেকে সেয়ে শুধিবি। বেলেগ একো নহয় কিমান দিম এনেকে সুধিলে পিছত কব নহয় এ কিমান কিমান দিম সুধিলে অ', নাই এবাৰ খোৱাৰ পিছত বস্
তিয়া সেই কৰা নাই আগে অগ্নিনাশৰ পৰা আহি লওঁ ৰ' সেইটো মেইন মানে
কৰি লোৱা, এটা এটাকে কৰিলে হ'ল অ', এটা এটাকে কৰিলে হ'ল সেইটো কৰি লোৱা। কৰি লোৱাৰ পি
সেইটো অগ্নিনাভৰ পৰা আহাৰ পিছ ফোন কৰি সুধি লৈ মানে বস্তুটো কামটো কৰবা লাগে এই নহ
উম মনটোত লাগি থাকে অ মানে এনেকুৱা লাগি থাকে কিবা কৈছে নেকি কিবা কৈছে নেকি কিবা এটা মানে অসুবিধা হ'লে সেইটোতে লাগি থাকিব প মানে
সেইটোতে লাগি থাকে সেইটো কাৰণে মানে মই তাকে চিন্তা কৰিছো উম
উম এইটো ভাল আগতে গৈ আহা তাতে
আহ তাতে যাই লওঁ আহ আৰু বেছি দিন নাই বেছি দিন নাই মানে মোটামুটি হে এক্মা হে আজি ষোল্ল তাৰিখ জুলাইৰ পোন্ধৰ
োঠৰ একমছ জুলাই পোন্ধৰ কেইদিনৰ প্লেন
প্লেন বেলেগ নাই আৰু যে যাৰ দিনা গলো ট্ৰেইনত ট্ৰেইনত ধৰ ট্ৰেইন আছে নটা বজাৰ পৰাই আঠটা পঞ্চল্লিশত ট্ৰেইনত গলো যাই ফেললে ৰাতিপুৱা পালো ৰাতিপুৱা প্ৰাই অলপ ৰুম চুম লৈ ৰেচ চেচ লৈ ফেলে সেইদিনাখানে কিবা ঠগীৰ বজাৰ চজাৰ জিক কাবা লাগে নে কি কৰবা লাগে সেইটো কৰি ল'লো ৰুমতে নেক্সট দিনা ৰাতিপুৱা তাকে গেলোঁ। তাতে দৰ্শন কৰি সেৱা চেৱা কৰি আৰু বাহিৰে বাহিৰে ৰাতিপুৱা সেইত আহিলো শিৱসাগৰ আহিম।
অ', শিৱসাগৰ যাবি উম, তাৰ পৰা তাৰ পৰা আহিবি।
তাতে আৰু অলপ জাগা চেগা
শিৱসাগৰ পৰাটো হেৰিত আহিব লাগিব বাছত, অহ।
নগাঁও উম, বৰদোৱাত আহিম, বৰদোৱাত আহি বৰদোৱাত অলপ বৰদোৱাত খাই ফেলে তাৰপিছত আৰু একেবাৰে তেত যাম, এই মানে ঘৰত ডাইৰেক্ট ঘৰ।
অ', বাছতে যাবি।
অ', ৰবিবাৰ মানে আহি পাম।
অ', বাছতে যাবি।
অ', বাছতে যাম।
অ', ন এইখিনিৰ পৰা শিৱসাগৰৰ পৰাতো বাছতে আহিব লাগিব কাৰণ কিয় হেৰি নাই নহয়। তাৰ পৰা ট্ৰেইন নাই নহয়। উম, তাৰ পৰা ট্ৰেইন নাই, আহিব লাগিব বাছতে। ঠিকে আছ-ঠিকে আছে, এইটো কৰি চাবি এই হেৰিত ঘাঅ'ৰটো অলপ জোগা খিনি ঘাহাই কিনে গট গোটেই খিনি উঠাই কিনে তাৰ পিছত মাৰি চাবিচোন যদি নগজে তেত
চাওঁ ৰচোন, কি কৰিব পাৰো। এতিয়া ভাগৰো লাগিছে। ই বাবু খেলি আছে তাক একদম জুখি আনিলো।
কিমান হৈছে? অ', ঠিকেই আছে।
দহ আৰু ওখটো হেই ছেভেণ্টি ছিক্স চেণ্টিমিটাৰ। মানে মোটামুটি আঢ়েই ফুট।
অ', তই কি জিম গেলি না যাবিহে?
আবেলি যাম, ভাটিবেলা।
আবেলি। অ', হ'বদে, ঠিক আছে। অ', দে হ'বদে। ঠিক আছে, মই বোলো কি কৈছা এ সেই কাৰণে খবৰে।
নাই ঠিকে আছে দে আহ আহ আহ আহ আহ দে হ'ব দে আহ।